আছো তুমি কি কৰিছা
মইয়ো এনে আছো ৰবা কিবা খালানে নাই গধূলি অ বাকী খবৰ পাতি ভালনে?
হয় হয় খবৰ পাতি ভাল তোমাৰ কেনেকুৱা খবৰ পাতি
অ মোৰো ভালেই ৰবা
অ
তাকে ভাবিলো আজি বন্ধুত্ব বিষয় বিষয়ৰ ওপৰতে অলপমান কথা পাতো নেকি
অ তুমি চাগে ভাল বিষয়ে বাচি লৈছা মানে যিহেতু অ বন্ধুত্ব মানে জীৱনৰ এক অন্যতম অংগ দিয়াচোন যদি বন্ধুত্ব নাথাকে আমাৰ জীৱনত আমিনো কেনেকৈ থাকিম বা আমাৰ জীৱনটো অকলশৰীয়া হৈ যায় সেয়ে মানে তুমি এটা ভাল বিষয়ে বাচি লৈছা কথা পাতিবৰ বাবে
হয় তুমি ঠিক কথাই কৈছা মানে বন্ধুত্ব হ'ল আমাৰ জীৱনৰ এক বহুমূলীয়া সম্পদ আৰু মানুহে পৰিয়ালৰ বাহিৰেও বন্ধুৰ মাজত যথেষ্ট খিনি সময় অতিবাহিত কৰে কৰিব পাৰে বা পৰিয়ালক আমি যিখিনি কথা ক'ব নোৱাৰো সেইবিলাক বন্ধুৰ মাজত আমি মানে খুলি ভাঙি ক'ব পাৰো দিয়াচোন সেইকাৰণে আমাৰ জীৱনত মানে বন্ধুৰ আটাইতকৈ দৰকাৰ আৰু এজন ভাল বন্ধু কেৱল এম আনন্দৰ সময়তে নহয় কঠিন সময়তো কাষত থাকে সুখ দুখতো তোমাৰ লগতেই থাকিব যিমানে তোমাৰ বিপদ নহওক কিয় যিমানে তোমাৰ মানে কঠিন পৰিস্থিতি নহওক কিয় তোমাৰ অহ প্ৰকৃত বন্ধু যন তোমাৰ লগতেই থাকিব মানে অহ এনে তোমাৰ মতে বন্ধুৰ মূল গুণসমূহ কি কি কোৱাচোন বাৰু
অ মানে বন্ধুৰ যিবোৰ ভাল গুণ থাকিব লাগে সেইবোৰ গুণ হৈছে মোৰ মতে সততা বিশ্বাস সহানুভূতি সহযোগিতা পাৰস্পৰিক সন্মান আৰু মানে প্ৰয়োজনীয় মানে ক'বলৈ গলে সততাই কথাই কৈ দি আছে সততাৰ গুণৰ বিষয়ে যদি আমাৰ আমি দুইতাই আমাৰ দুটাক ফাকি দি থাকো বা আমি যদি সত্য কথা নকৰো আমি দুইজনে দু তাক তেন্তে মানে আমাৰ বন্ধুত ত' তেনেকে চলি যাব বা আমাৰ অ আৰু ক'বলৈ গ'লে বিশ্বাসে দিয়াচোন যদি আমাৰ এনেকে অসত্য কথাই কৈ থাকো তেন্তে মানে বিশ্বাস ত' নহব উম নহব আৰু যদি বিশ্বাসে নাথাকে তেন্তে মানে সেই বন্ধুত্বই কি আৰু লগতে সহানুভূতি মানে ইজনে যদি দুখ পাই আনজনেও মানে আনজনৰ বেয়া পাই মানে বেয়া লাগিব লাগে বা তেওঁৰো কষ্ট হয় বা পাই দিয়াচোন যদি মনতে সেই বন্ধুজন য সত্য হয় বা আচল বন্ধু হয় আৰু লগতে সহযোগিতাও হব লাগিব দিয়াচোন অ মানে যদি সহযোগিতাই নাথাকে আমাৰ মাজত তেন্তে মানে আমি কেনেকৈ শিকিম বা আৰু পাৰ শ সন্মানতো বহুতেই গুৰুত্বপূৰ্ণ দিয়াচোন
হয়। তুমি ঠিক কথাই কৈছা। মানে বিশ্বাসটো থাকিব লাগিব। বিশ্বাস হ'ল আমাৰ বহুতৰ মানে ভেটি। বিশ্বাস নাথাকিলে কোনো সম্পৰ্ক অকল বন্ধুত্ব বুলি নহয় যিকোনো সম্পৰ্ক মানে দীঘলীয়া সময় ধৰি টিকি নাথাকে। কাৰণ চোৱা তুমি বিশ্বাসৰ ওপৰত তোমাৰ আহ লগ বা বান্ধৱী যি ব্যক্তিগত কথাটো ক'বা বিশ্বাস কৰি কিনে। সেই আৰু তেওঁ যদি বিশ্বাস কৰে মানে মূল্যখিনি নাৰাখি বেলেগৰ আগত কৈ দিয়ে তেনেহলে ধৰা আহ তেওঁক সেই মানুহজনক আৰু ভৱিষ্যতেও তুমি বিশ্বাস কৰা টান হৈ যাব। আৰু তুমি মনৰ কথা কোনোদিনে সেই বন্ধুজনক ক'ব নোৱাৰিবা বা তেওঁ যদি মানে তোমাৰ ভৰসাটো ভাঙি দিয়ে তেনেহলে তেওঁক সেই মানে প্ৰকৃত বন্ধু বুলি ক'বই নোৱাৰি। কাৰণ বন্ধুত্বৰ বন্ধুত্ব বোলা সম্পৰ্কতোৰ মাজত মানে বিশ্বাসতটো থাকিবই লাগিব। আৰু বন্ধুৰ লগত নিজৰ সুখ-দুখ, আশা-আকাংক্ষা হওক বা আৰু সমস্যাবোৰ মানে ভাগ-বতৰা কৰিব পাৰি। তেতিয়াহে আমাৰ মনটো মানে অলপ পাতল হৈ পৰে বা মানে আমি মনৰ যেতিয়া ফোলা ভাঙে, ফোলা ভাঙে কথাবিলাক কওঁ তেতিয়া আমাৰ মানে আহ মানে মানসিক চাপ বিলাক কমি যায় আৰু। আৰু এ মই ভাবো যে বিদ্যালয়ৰ জীৱনত বন্ধুত্বৰ যথেষ্টখিনি ভূমিকা আছে। বিদ্যালয়ত মানে আমি আহ এ একেবাৰে একেলগে যেতিয়া পঢ়া-শুনা কৰো বা খেল-ধেমালি কৰো বা বিভিন্ন কাৰ্যসূচীত যেতিয়া অংশগ্ৰহণ কৰোঁ তেতিয়া মানে বন্ধুত্বৰ সম্পৰ্কত বা বন্ধুত্বৰ এনাজৰীডাল আহ আৰু অধিক শক্তিশালী হৈ পৰে। এ যেতিয়া আমি অধিক সময় একেলগে বন্ধুত লগত কটাও তেতিয়া ধৰা আমাৰ তেওঁ আমাৰ দুয়োতাৰ মাজত যিবিলাক মতভেদ থাকে সেইবিলাক দূৰ হয়। বা একেলগে পঢা-শুনা কৰিলে ইজনে আনজনক কিবা এটা নোৱাৰিলে বা কিবা এটা বুজি নাপালে বুজাই দিব বা খেল-ধেমালি বিভিন্ন কাৰ্যসূচীত যেতিয়া একেলগে অংশগ্ৰহণ কৰিম তেতিয়া মানে বন্ধুত্ব এই সম্পৰ্কতো আৰু অধিক শক্তিশালী হৈ যায় বা এ এৰাব নোৱাৰা সম্পৰ্ক এটা হৈ যায়। আৰু ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশতো ধৰা বন্ধুত্ব যথেষ্টখিনি ভূমিকা থাকে। কাৰণ ভাল বন্ধুৱে ভাল অভ্যাস গঢ়ি তুলিবলৈ তোমাক উৎসাহ দিব বা বেয়া পথৰ পৰা আঁতৰাই ৰাখিব। আজি তুমি ধৰা চাৰি-পাঁচজন বন্ধুৰ মাজত আছা সেই চাৰি, পাঁচ পচ বন্ধুৱে তোমাক চাৰিজনে কলে যে ব'ল ওলাই যাও বা ব'ল এইটো কামত যাওঁ কিন্তু তাৰে এজন বন্ধুুৱে তোমাক ৰখাব যে নাযাবি এইটো বেয়া কথা কথা বা বেয়া কাম। তোক বাধা দিব আৰু তেতিয়াই তুমি গম পাব লাগিব যে সেইটো নে হ'ল প্ৰকৃত বন্ধু। কাৰণ প্ৰকৃত বন্ধুৱে তোমাক কেতিয়াও মানে অ বল ওলাই ঢেলাই নিদিয়ে বা বিপদৰ পথ হলে তোমাক আহ মানে ঢালি যাবলৈ নিদিয়ে আৰু সদায় তোমাক সঠপথলৈ নিব বা শুদ্ধ পথলৈ তোমাক নিজেও যাব শুদ্ধ পথলৈ তোমাক তোমাকো লৈ যাব। এনেকুৱা ধৰণৰ কথাবিলাক আমি মানে বন্ধুত্ব আৰু মানি চলি-চলিব লাগে। তোমাৰ কি মত
কি কৰিছা?
হয়-হয়, মানে একেবাৰে ঠিকেই কৈছা, মানে বন্ধুতো যিহেতু আমাৰ জীৱনত বহুতেই সুমধুৰ এটা সম্পৰ্ক হয়। সেয়েহে মানে আমি সদায় ইয়াৰ মানে ভালদৰে ৰাখিব চেষ্টা কৰিব লাগে। আৰু তুমি যেনেকে ক'লা আজিকালি মানে সামাজিক মাধ্যমতো বহুতেই বন্ধুত্ব হোৱা দেখা যায় দিয়া চোন। অঁ! মানে তেনেকুৱা কিছুমান মানে মেহেজ কৰিব পৰা মানে এপ্লিকেশচন আছে দিয়াচোন আজিকালিৰ যুগত। আহ এই প্ৰযুক্তিৰ বিদ্যাৰ যুগত সেয়েহে মানে আজিকালি আমি ঘৰত বহি পিনে আমি এতিয়া এইয়াতে বহি কিনে আমি বেলেগ এখন দেশৰ লগতো মানে বন্ধুত্ব কৰিব পাৰিছোঁ। চোৱা বেলেগ এখন দেশৰ মানুহৰ লগতো বন্ধুত্ব কৰিব পাৰিছো। তাৰপিছত মানে আমাৰ বন্ধুত্ব গঢ়ি উঠি দিয়া আছিল কিন্তু লগতে মানে কিছুমান আমি বেয়া বন্ধু লগ পাও যে চাওঁ তে আমি তেওঁলোকৰ আশৰ মানে আচল জীৱনত দেখি পোৱা নাই বা কোনোদিনে কথা পাতি পোৱা নাই, অকল মেছেজহে কৰি পাইছো। কিন্তু মানে যিবোৰ বাস্তৱ জীৱনত বন্ধুত্ব লগ পাও মানে বন্ধুবোৰ লগ পাও মানে সেইবোৰৰ বিষয়ে আমি ভালদৰে জানো, তেওঁলোকৰ স্বভাৱ কেনেকুৱা? তেওঁলোকে কি ভাল পায়? কি বেয়া পায় তেঁওলোকে আ তেওঁলোকে আমাৰ চৈ তুৰো হুকে আকৌ সহায় কৰিব বা আমি কেনেকুৱা মানে লা - লাভ কৰিম তেওঁলোকৰ পৰা মানে বিভিন্ন ধৰণৰ কথা হে কৰে এইবোৰাক।
হয় হয় তুমি ঠিক কথাই কৈছা। আৰু কেতিয়াবা মানে বন্ধুত্বৰ মাজত মই দেখো, যথেষ্টখিনি মতভেদো মানে দেখা পোৱা যায় আৰু। আৰু আ বন্ধুতৰ মাজত ক'বলৈ গ'লে মতভেদ হোৱাটো মানে স্বাভাৱিক। তে তেনেকুৱা পৰিস্থিতিত মানে আমি ধৰা এ এজনে আনজনক বুজিব লাগিব বা এজনে আনজনৰ আ মনত কিহৰ কাৰণে খং আ মানে খঙৰ আ প্ৰতিচ্ছবি তোক গঢ় লৈ উঠিছে বা এনেকুৱা ধৰণৰ কথাবিলাক আমি শান্তিৰে মানে আলোচনা কৰিব লাগিব বা বিবেচনা কৰিব লাগিব তেতিয়াহে মানে সেই সমস্যাটোৰ সমাধান আমি বিচাৰিব লাগিব আৰু তেতিয়া সেই বন্ধুততো মানে আমাৰ আ টিকি যাব। কিন্তু ধৰা তুমি আমি - আমি আ মনত মনত চলি থকা কথাটোৱে বা মতভেদটো যদি আমি ধৰি বান্ধি থাকো বা সেই কথাটোক কে যদি আমি ধৰি থাকো যিটোৰ ওপৰত যিটো ওপৰত খং উঠে তেনেহ'লেতো সেই আ প্ৰকৃত বন্ধুত্ব বুলিয়ে ক'ব নোৱাৰি। প্ৰকৃত বন্ধুত্ব আচলৈ কবলৈ গ'লে আ যিবিলাক খং আছে বা যিবিলাক আ মতভেদে যে সেইবিলাক আমি আ মানে ধৰা আমি আওকান কৰিহে আমি আগুৱাই যাব পাৰিম তেতিয়া মানে আমাৰ বন্ধুত্ব এই যিটো সম্পৰ্ক সেইটো আমাৰ আ দীৰ্ঘদিনীয়া হৈ থাকি হৈ থাকিব আৰু ক্ষমা কৰাৰ মানে মানসিকতা বন্ধুতত থাকিবই লাগিব। কাৰণ ভুল - ভুল বুজাবুজি টো হ'বই দিয়াচোন বা সৰু সুৰা ভুলক আমি আ ক্ষমা কৰিব নোৱাৰিলে বন্ধুত্ব টিকি নাথাকে। কাৰণ এ অলপতে মই যেনেদৰে ক'লো যে আহ কথাবিলাক ধৰি থাকিব নালাগে, আমি আগুৱাই যাব লাগে কথাবিলাক আহ নেওচি তেনেকুৱা ধৰণৰ কথা, ইয়াত তোমাৰ কি মতামত বাৰু?
হয় ঠিকেই কৈছে মানে অকল বন্ধুত ত নহয়, অ সকলো ধৰণৰ আ মানে যিটো সম্পৰ্ক আছে অ মানে সকলো ধৰণৰ সম্পৰ্কতে আমাৰ ক্ষমা থাকিব লাগিব বা আ যিটো ওম বেয়া মানে ভুল বুজা - বুজি নোহোৱা গৈছ ত সেইটো দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু আমি যিহেতু এতিয়া বন্ধুতৰ বিষয়ে কৈ আছো এতিয়া মানে ক্ষমা কৰাৰ মনোভাৱটো বহুতেই গুৰুত্বপূৰ্ণ। আৰু মানে আ সমাজ মানে বন্ধুত্বই মানে আমাৰ যিটো আমাক সুখী কৰি দিয়া হটো স সহায় কৰে। আমি যেতিয়া কোনোবা এটা মানে কিবা এটা কাৰণত দুখী হৈ আছো কিন্তু তেতিয়া আমি ব বন্ধুজনৰ লগত কথা পাতো বা তেওঁক আমাৰ মনৰ কথাবোৰ শুনি - শুনি পা তেতিয়া মানে আমাৰ মনটো খালী হয় বা তেওঁলোকৰ কথ থাবোৰ শুনি পিনে আমাৰ ভাল লাগে তেতিয়া মানে আমাৰ বন্ধুৱে আমাক সু এটা সুখ প্ৰদান কৰে। আৰু মানে আজিকালি এই সমাজ কততো বন্ধুত্ব ভূমিকা আছিল দিয়াচোন। মানে বন্ধুত্ব মাই মাধ্যমেৰে সহযোগিতা, ভাতৃত্ববোধ, সহৰ্মিতা আৰু মানে সামাজিকত্য বৃদ্ধি পায়। অ মানে সকলো ধৰণৰ লোকৰ লগতে মানে আমাৰ বন্ধুত্ব থাকিব লাগে এতিয়াহে মানে আমাৰ এই ভাতৃত্ববোধ সহমৰ্মিতা এইবোৰ মানে ভাৱ থাকে যাৰ ফলত মানে আমাৰ সমাজো ভালদৰে চৰি যাব পাৰে বা আাৰ দেশখনৰ উন্নতি হব পাৰে
হয় হয় তুমি ঠিক কথাই কৈছা আৰু বন্ধুত ধৰা অতটুট ৰাখিবলৈ আমি নিয়মিত যোগাযোগ কৰিব লাগিব বা পাৰস্পৰিক সন্মানতটো বজাই ৰাখিব ৰাখিব লাগিব সততা থাকিব লাগিব এজ আনজনৰ প্ৰতি আৰু সহযোগিতাৰ মনোভাৱটো মানে যদি আমি বজাই ৰাখো তেতিয়াহে মানে বন্ধুক দীঘলীয়া সময় ধৰি অটুত ৰাখিব লাগিব তুমি যদি সদায় মানে কথা নাপাতে তেনেহলে তুমি বন্ধুজনৰ জীৱনত কি চলি আছে বা তেওঁ কি সমস্যা হৈছে তুমি দেখোন গমেই নাপাবা সেইকাৰণে ধৰা নিয়মিত যোগাযোগটো মানে যথেষ্টখিনি দৰকাৰ আৰু। আৰু পাৰস্পৰিক সন্মান থাকিব লাগিব এজনে আনজনৰ প্ৰতি ধৰা তুমি এজনে আনজনক যদি আহ মানে অকল ঠাট্টাই কৰি থকা তেনেহলে সেই বন্ধুজনৰ মনতো তোমাৰ প্ৰতি মানে ঘীনা ভাৱ জাগ্ৰত হব। আৰু সততা থাকিবই লাগিব দিয়াচোন সততা নাথাকিলে কোনো ধৰণৰ বন্ধু বুলি নহয়। কোনো ধৰণৰ মানে সম্পৰ্ক নচলে বা অটুত নাথাকে। আৰু নতুন বন্ধু বনোৱাৰ সময়ত আমি মানে কিছুমান কথা মনত ৰাখিব লাগে যেনে হল মানুহৰ চৰিত্ৰ হওক বা আচৰণ। বা মূল্যবোধৰ ওপৰত গুৰুত্ব দিব লাগে ভাল সংগয় মানে জীৱনক উন্নত কৰে যিটো তুমি তোমাৰ জীৱনত ভাল ভংগ নাই বা ভাল প্ৰকৃত বন্ধু নাই তেনেহলে তুমি ধৰা অ সেই যিজন বন্ধুৰ লগত আছা সেই বন্ধুজন যদি প্ৰকৃত বন্ধু নহয় তেনেহলে মানে তোমাৰ যথেষ্টখিনি আহ ভৱিষ্যত জীৱন আগবঢ়াই যাতে মানে যথেষ্টখিনি তোমাৰ অসুবিধাৰ সন্মুখীন হ'ব কাৰণ তেওঁ সদায় তোমাক বিপথে নিয়াৰ বিপথে নিবলৈ চেষ্টা কৰিব বা বেয়া কামলৈ নিয়াৰ বা অসৎ কামলৈ নিয়াৰ তোমাক চেষ্টা চলাই থাকিব যাৰ ফলত তুমি মানে ধৰা আগুৱাই যাবলৈ নোৱাৰিবা আৰু।
হয় হয় ঠিকেই কৈছা মানে তুমি একেবাৰে ঠিকেই কৈছা দিয়াচোন। ব মানে আৰু মানে নতুন বন্ধু বনোৱাৰ সময়ত মানে আমি কিছুমান গুণো আহ মানে সদায় মনত ৰাখিব লাগে যে যিজন নতুন বন্ধু বনাইছো আমি। সেইজন আহ মানে ভাল চৰিত্ৰ হয়নে নহয় তেওঁতিয়া। অ মানে সৎ পৰামৰ্শ দিবলৈ পাৰিব নে নহয় তেওঁ বেয়াতো নহয় বা অ' তো কেনেকুৱা ধৰণৰ আমি মানে সদায় বন্ধু মানে ভাবি চিন্তি জনাব লাগে যাৰ প্ৰভাৱ মানে আমাৰ জীৱনত। কৰি যাই দিয়াছোন এই বন্ধুত্বৰ। যদি ভাল বন্ধু হয় তেন্তে মানে আমাৰ জীৱনত ভাল প্ৰভাৱ পৰে আৰু যদি বেয়া বন্ধু হয় তেন্তে মানে আমাৰ। বেয়া প্ৰভাৱ পৰে। সেই মানে আমি সদায় আহ ভাল বন্ধু লোৱাটোৱে ভাল। মানে বাচি লো
হয় হয় তুমি ঠিক কথাই কৈছা বন্ধু মানে ধৰা তোমাৰ বিপদতো তোমাক সহায় কৰিব বা বিপদত বুলি নহয় তোমাৰ সকলো কামতে যদি। তুমি শু মানে শুদ্ধ পথত যাই আছা তোমাক সহায় কৰিব বা তোমাক বেয়া পথলৈ যাব নিদিয়ে। তুমি যদি পঢ়াত পঢ়া কোনোবা এটা বিষয়ত টান পাইছা সেইবিলাক তোমাক বুজাই দিব দিয়চোন ধুনীয়াকে। কিন্তু তোমাক কোনোদিনে ঠাট্টা নকৰে বা সেইবিলাকক লয়। তোমাক ধুনীয়াকে বুজাই বুজাই কিনে যাই থাকিব আৰু শুদ্ধ পথত তোমাকো লৈ যাই থাকিব নিজেও যাই থাকিব। আৰু ক'বলৈ গলে বন্ধুত কেৱল সময় কটোৱাৰ মাধ্যম নহয় ই জীৱনৰ মানে পথত কেনেদৰে শক্তি আৰু প্ৰেৰণা যোগাই বন্ধুত্বই। এইবিলাকে আমি মানে ধৰা এইবিলাকে আমি বিচাৰ বিবেচনা কৰিহে আমি সদায় জীৱনত বন্ধুত্ব বনাব লাগে।
অ' ঠিকেই কৈছা বাৰু দিয়া হলে আজি মই কথা পাতিম খিনি ভালো লাগিল
হয় হয় গৰু জথেষ্ঠখিনি অভিজ্ঞতা হ'ল।
হয় ধন্যবাদ।
ধন্যবাদ।